অ হেল্ল' শুনিছনে।
শুনচু শুনচু তই শুনিছ নাই।
শুনিছোঁ অ ক।
এ কি কৰি আছ।
এ এনেই আগফালে বহি আছোঁ ইমান গৰম দিছে তই,
এ গৰমত মানে মইতো ভাতকেইটা মানে সোনকালে খাই দিলোঁ,
অ
ঘৰত ভাতকেইটা খালোঁ মানে কি হ'ল হেৰি অলপ পানী লাগি আছিলে,
অ।
তাৰপিছত মায়ে আকৌ ক'ৰ পৰা নাজানোঁ পাৰ এহাল আনিলে।
অ।
পাৰত জালুক দি পেলাই মানে খুৱাই দিলে।
অ।
এ এতিয়া মানে গৰমত চাতি পুতি কৰি পেলাই বোলো অলপ ওলাই যাওঁ এই ৰাস্তাই ৰাস্তাই ঘূৰি আছোঁ।
অ জালুক খোৱাৰ কাৰণে এতিয়া আৰু বেছি গৰম উঠিব গম পাওঁ নাই।
সেইটো ন ভালেই পাইছোঁ মানে পানী লগাটোতো ভাল হৈ যাব না।
সেইটোৱে অ তেনকে, বাকী এয়াই কি কৰিবি আৰু, ফোন চাইছোঁ বহিছোঁ খাইছোঁ বৈছোঁ শুইছোঁ,
কি ক কলেজ কি হ'ল?
কলেজ নাই বন্ধ হয় দিয়া এতিয়া কালি মই হেৰিয়ৰ পৰা আহিলোঁ বাৰু লখিমপুৰৰ পৰা,
অ
উম
তাপা হেই নহয় ইণ্টাৰ্ণশিপতটোত চলি আছে নেকি?
ইণ্টাৰ্ণশ্বিপ চলি আছিলে ইণ্টাৰ্ণশ্বিপটো মানে তাত খতম হ'ল এতিয়া আমাৰ ঘৰত বনাবলে দিছে,
আচ্ছা মানে তহঁতৰ ঘৰত এতিয়া কাম কৰিব লাগিব নেকি?
অ ঘৰত বনাবলে দিছে অ,
ইয়া ইয়া গম পাইছোঁ দে,
উম।
বাকি হেই নহয় খেতি খে খেতি পথাই কি কৈছ মইতো সেইদিনাখন সেইদিনাখন আকৌ মই তোলে ফোন কৰিছিলো।
অ তাপা
তাৰপিছত আকৌ ফোনটো নালাগিলে নে তোক নাপালোঁ জানোপাই পাহৰি থাকিলোঁ বহুত দিন খাতিও লোৱা নাই বোলোঁ,
অ সেই কি হয় গম পাওঁ নাই এই কেতিয়াবা কেতিয়াবা নেটৱৰ্কতো বহুত প্ৰব্লেম দিয়ে সেইটো হওঁতে ফোন চোন নোসোমাই আক,
অ আৰু আমাৰ ইয়াত কি হয় বতৰটো যদি মানে বেয়া হয় ন নেটৱৰ্কতটো কিবা গুচি যায়,
অঁ।
আৰু আকৌ আমাৰ অঞ্চলতো যিটো এয়াৰটেল যিটো সেই টাৱাৰটো কিবা বেয়া হৈ আছিলে নেকি?
অ।
মানে আমাৰ আমাৰ ঘৰৰ ফালে পায় কিন্তু মই য'ত থাকো মামাৰ ঘৰৰ ফালে মানে এইটো নাপায় নেটটো ইমানকে।
অ অ অ অ।
এইটো প্ৰব্লেমটো কাৰণে কথা - বতা পাতিব নুৱাই। তাৰপৰা খেতি কৰচোন খেতিৰ কথা ক?
খেতিয়ে আৰু হেৰি পাপাহঁতে এনেকে হেৰি কৰিছে আৰু হেৰি এ মানে এই এইকেইদিনত হেৰি কৰিছিলে কঠিয়া তুলিছিলে।
অ।
তাৰ পৰা কাইলৈৰ পৰা মানে বোকা দিয়া আৰম্ভ কৰিলে হেৰি কাইলে চাৰিজনী আহিব নেকি ৰোৱনীকে মান মাতিছে। এ ঘৰত এতিয়া মায়ও নোৱাৰে নহয় ৰুবলে?
অ অ।
তাৰ পিছত পাপাই এনেকে লাগি মেলি দিব তাৰপা মইও যাম তাৰপা ভণ্টিও যাব তেনেকে পাছ চাৰিজনী ৰোৱণী চাৰে পাঁচটামানতে আহিম বুলি কৈছে।
অ ইমান সোনকালে?
অ সোনকালে আহিব হু এই ৰ'দটো ওলাইগে যে?
সেইটা আজি আমাৰ কি হ'ল মানে তোৰ আজি বোকা দিয়া বাৰ আমাৰ কেইদিনমান হ'ল। আৰু কেইদিনমান নহয় কালি বোকা দিছে, কালি আৰু আজিতো কালি দুডুৱৰা দিলে আমাৰ আগতো নিজৰ মা তে নাই না যিখিনিতো আধিহে কৰা হৈছে।
অ।
আধি মানে কেইবেঘৰ মাটি আন্ধি লোৱা হৈছে এইটো কম কমকৈ আৰু দুবিঘা - তিনিবিঘা তেনেকে সাত বিঘা মান এইবাৰ আধি লোৱা হৈছে, আমাৰটো তোৰ তিনি বিঘামান কৰিলেই আমাৰ মানে থাকি যায়, যোৱাবাৰ তিনিবিঘা খেতি কৰা আজি মানে এতিয়ালৈকে তোৰ এই যে ব্ৰইলাৰ যে দানা বস্তা যে
আ আ।
তাতো এনেকুৱা আঠ বস্তামান বস্তা আছেই মানে এতিয়ালৈকে সেইকাৰণে মানে আমি ইমান খেতি কৰা নাছ ছয় - সাত বিঘা যদি কৰে নহয় তেতিয়া মানে তিনি - বিঘামানতো ধানটো আৰামচে পাই যাওঁ ন।
অ গম পাইছো অ।
সেইকাৰনে যেনিবা মাই সেই কৰ তাৰপা এ মা আমাৰ বেলেগ ৰোৱনী নাই লগোৱা আকো কম - কমকে বোকা দিয়া হয় দুদিত। দুডুৱাদিন - তিনিদৰা তেনেকে মায়ে মই ৰুই থাকো আৰু।
অ অ অ উম, এ আমাৰ আকৌ হেৰি আকৌ এই মায়ে মাটি ৰুবলৈ যাব নোৱাৰে যে তাৰপিছ তটো কাৰণে সেই কিবা আমি ৰুইছিলো কিন্তু সেই এইবাৰ যেনিবাৰি আমাৰ বৰ্তা ঘৰ মাটি ৰঙা ৰাধি দিলে ৰৈছে মানে
উম।
তাৰপৰা সেইটো কাৰণে ঘৰৰ পাপায়েও কলে মানে কৈছে ৰুৱনীকে কেইবাজনী মাতি দিও নেকি তে এতিয়াতো ধৰি ল এদিনতে তেহেতি যদি চাৰে- পাঁচটা মান তেহে, তুমি এঘাৰটা- বাৰটালৈ মানে সিহতি বহুতকন ৰুব পাৰিব।
অ হয়তো।
অ সেইটো কাৰণে মানে বাইদেউ কিন্তু আও কি হব পইচাটো যাব আৰু।
পইচা কিমান মানকে লয় নো হাজিৰা তহঁতৰ সেইফালে?
জানো পাই কিমানকে লৈ দে চাৰে তিনি খনেই লয়নে চাৰে তিনিশয়ে লয় নে চাৰিশয়লৈ জানো পাই কি কয়?
গোটেই দিনটো ৰুব নে এনে এবেলাহে?
হেই গোটেই দিনটো নহয় এবেলা।
এবেলাতে চাৰে চাৰিশ- চাৰিশ টকা।
অ চাৰি চাৰে তিনিশ মান লয় যদি মানে গোটেই দিনটো ৰুৱে নহয় তেতিয়া যদি একো খাবলে ববলে মানে তেহেঁতি যদি নালাগে বুলি কয় তেতিয়া পাঁচ পাঁচশ লয়।
অ
এইটো বুলি জানো মানে মই তাৰপৰা বাকী এনেই
কষ্ট আছে নহয় আকৌ।
এই কষ্টও আছে সেইটো হয় বাৰু।
ত আমি এতিয়া মায়ে মই এই এই টে এইকেইটা দিন আকৌ মাটি ৰুবৰ কাৰণে বহুত ধুনীয়া হৈছে আজিতো যোৱা। তিন আ মান কালিটো নাছিলে কালি অকণমানো টো ৰ'দ দিছিলে কিন্তু ইয়াতে আজি পুৰা একদম, পুৰা ঠাণ্ডা বতৰ দিছে পুৰা আৰু ইমান বৰ বৰষুণ অকণমান কিনিয়াইছিলে বাট বৰষুণতো নাহিলেগে কিন্তু এনে ধুনিয়া আৰু ত মা টি চাটি ৰুবৰ কাৰণে ধুনীয়া জেগা
অ সেইটোয়ে, সেইবোৰ হলে ভাল মানে আৰু তোৰ কি হয় মানে তোৰ যদি বৰষুণ যাক কেনেকৈও দি থাকে নহয় ত ৰুবলে মানে ভাল হয়।
অ সেইটোৱে।
উম তাৰপৰা বাকী ঘৰৰ মাহঁতক খবৰ - খাটি ভালনে?
খবৰ - খাটি ভালেই বাৰু দুইটা খেতি কৰিব পৰা হৈছে নহয় আৰু।
উম। উম।
তহঁতৰ এই পাপাৰ বেমাৰ হৈছিলে নহ, ভাল হৈছেনে?
হব দিয়া সেই ধই মেলিহে এতিয়া অকমান লাগিছে প পথাত
অ।
নহ'লে নহলে এইবাৰ খেতি দিগদাৰ আছিলে যিটো গতি হৈছিলে।
অহ। এ নাই নাই এইটো বহুতৰ হৈছিলে বেমাৰটো মানে মই গম পোৱাটোতো আমাৰ এতিয়া দেউতাৰ কথাকেজন তহঁতৰ দেউতাৰ, পাপাতকেতো আগত আমাৰ দেউতা হৈ গৈছে ন। ত বহুত বহুতো হৈছে মানে এইটো বেমাৰটো।
তাকে সিহঁত তহঁত ৰিপৰ্ট চাবমিট কৰিল নেকি?
সেই ৰিপৰ্টৰ হেৰি আমাৰ একচুৱেলি যিখন বিলাই গৈছে আও মইতো ক'বলৈ বাকী নাই।
অ।
তও শুনিবি হা, মই তোক এ এতিয়া এইটো সপ্তাহৰ, যোৱাটো সপ্তাহৰ টো মই বৃহস্পতিবাৰে ফোন কৰিছো এইছ অ দিলে যে ছাৰ ৰিপৰ্টটো বনাই হৈ গ'ল, অ ৰিপৰ্টটো মই ছাবমিট কৰিম ভাবিছিলোঁ, তাৰপৰা চাৰে ক'লে যে সেইটো সপ্তাহতে দি দিবা। মানে মইতো বৃহস্পতিবাৰে ফোন কৰিছো নহয়, তা পা ছাৰক কৈছোঁ যে ছাৰ মই শুক্ৰবাৰে দি দিম মানে কাইলৈ দি দিম বুলি মানে ক'লো আৰু শুক্ৰবাৰে দিম বুলি ক'লো।
উম।
তা পা সিদিনাখন মই ওলাই আহিছোঁ। আহি পেলাই কম্পিউটাৰত বাকী যিমান খিনি বস্তু উলিয়াব লগা আছিলে উলিয়ালোঁ, উলিয়াই পেলাই মই ওলাই গৈছোঁ। তা পা তেনেকুৱা এটা আধা ৰাস্তা পাওঁতে মোৰ এনেকুৱা লাগি ন যে এইছ অ দিক পাম বা নাপাম। মানে এতিয়া এইছ অ দি বোৰতো ইমান ক্লাছ যেতিয়া নাই ৰেগুলাৰটো কলেজতো নাথাকে ন। তাৰপিছত মই ছাৰলৈ ফোন কৰিলোঁ যে তাকে ছাৰলে মই ফোন কৰিলো হা, যে ছাৰ থাকিব নে নাথাকে, তাৰ পৰা ছাৰে কৈছে মই আজি কলেজলৈ যোৱা নাই। এইফালে মোৰ এইছ অ দিয়ে নিজে মাতিছে বোলে। হেৰি এ আহিবা তুমি।
উম, কথাই ঠিক নাই মানে।
কথাই ঠিক নাই, তাৰ পিছত সিদিনাখন গলোঁ, ম‌ই বোলোঁ অ' বাৰু ঠিক আছে ছাৰ হ'ব অহা সপ্তাহত যাম হ'ব-হ'ব। অহা সপ্তাহত আহিবা তাৰপৰা আমি যোৱা আগতো ফোন কৰা, মানে এই সপ্তাহত, টো মঙ্গলবাৰে, মঙল যোৱাটো মঙ্গলবাৰে এইটো সপ্তাহত যোৱাটো মঙ্গলবাৰে, এইটো আগদিনাখন আমাৰ লগৰজনে ফোন কৰিছে ছাৰলে
উম।
যে ছাৰ আমি কাইলৈ যাম বুলি ভাবিছোঁ নে কিমান সময়ত থাকিব তাত। পা ছাৰে কৈছে যে চাৰে এঘাৰটামান বাৰটা বজাৰ ভিতৰত থাকিম মই সেইকণ সময়তে লগ পাবা নহলে নোপোৱা।
উম।
আমি গোটেই কেইজন গুচি গৈছোঁ। বাকী এ দুজনমান নাৰায়ণপুৰ পাইছেগে মই যেনিবা কলেজ পালোগে। তাৰপিছত কলেজত পাই পেলাই এইচ অ' দিক বাটতে পাইছোঁ।
উম।
তাৰপিছত এইচ অ' দিক মই সোমাই পেলাই হেৰি কৈছোঁ যে, ছাৰ ৰিপৰ্টটো লৈ আহিছিলোঁ মই ডিপাৰ্টমেণ্টলৈকে গৈছোঁ আপুনি আহক। ছাৰে কৈছেগে-কৈছেগে বোলে শুনা হেৰি ৰিপৰ্টো এতিয়া দিব নালাগে, বেলেগ ডিপাৰ্টমেণ্টৰ ৰিপৰ্টটো লোৱা নাই, তোমালোকে বিশ তাৰিখে পিছত দিবা। মইতো কৈছোঁ এই গৰ- মই তোক কৈছোঁ নহয়, মই গৰমখনত গৈছোঁ। চা মই ইয়াৰ পৰা মই কলেজলৈকে তোৰ মোটামুটি, বিলাক সাত এইফালে চৈধ্য আৰু সিফালেটো ধৰ কিমান হ'ব পঁচিশ কিলোমিটাৰ মানে হ'ব হা। পঁচিছ কিলোমিটাৰ নহয় চাগে দেই, এইটো কিমান হ'ব, সোতৰ কিলোমিটাৰ মানতো হৈ যাব।
অ'।
কিন্তু মই সোতৰ কিলোমিটাৰ মোৰ গভমেণ্টৰ স্কুটি এইখনে মানে তোক, মই আপ ডাউন কৰালে মানে মোৰ। এ ত আজিকালি এশ টকাই তেল খাব কাৰণ তেলো অকণমানহে দিয়ে।
উম-উম হা।
এইটো মানে মই এশ টকা তেল কৰি, তেল খৰচ কৰি পেলাই মানে মই দুদিন মান, মানে মোৰ ডেৰশ মান টকা গ'ল। পাওঁ যাতে। সেই ইয়ালে আহিছে। কলেজৰ মানে এই বস্তুটোৱে বেয়া। তহঁতৰ কি নাজানো আৰু।
এ আমাৰ কি কৰিলে শুনিবি আকৌ এ আমাৰখন জেলি ভেলি দি কি কৰি দিলে। সেইদিনাখনে ৰাতি আঠটা মান চাৰে সাতটা-সাতটা বাাজিছে। মই মানে কি হ'ল, মোৰ ৰুমমেট জনী মানে গাটো ভাল নহ'লে তাৰ টেবলেট আনিবলে লগা হ'ল মানে। তাৰ পিছত তেনেকে বাহিৰ যাব ওলালো মই সেইটো কাৰণে ফোনটো ডাটা অফ কৰি মানে মোৰ সেইদিনা খন মই। তই ফোন কৰিছিলি নিকি? ৰোম চেইনজ কৰিছিলো সেই দিনা খন।
আচ্ছা।
তাপি, অ তাৰপিছত মই কি হ'ল মই ফোন চোন চোৱা নাই মই ধুনীয়াকে ওলাই মেলি গুচি গলো। তাৰপিছত আও গ্ৰুপত মেজ দি থৈছে আমি আঠটা বজাত ৰিজাল্ট দিব।
অ কিহৰ ৰিজাল্ট তহঁতৰ?
হেৰিয় ফাইনেলৰ।
ফৌৰ্থ ছেমিষ্টাৰ
তা, হেই ফৌৰ্থ ছেমিষ্টাৰ তাৰ পা মোৰটো মা মাত মাঠাটোতো গৰম হৈ গৈছে মই দেখি ময়ো দেখিছোঁ কেইটা বজাত গম পাওঁ আঠটালৈ তপ দহ মিনিট নে পাঁচ মিনিত থাকোননে।
অ।
মোৰ মূৰতো গৰম হৈ গৈছে নহয়, যিমানে যি নহয় মাথাটো গৰম হ'ব ন সে বোৰ দেখিলে, ‌তাৰপা তাৰ পৰাৰা মই এতিয়া কি কৰিম, মোৰ মানে ভয়ো লাগিছে হেৰিও লাগিছে নহয় মই বোলো মোৰ পৰীক্ষা ক্ষা ভাল হৈছে মই ইমান ভয় কৰি নাথাকো মোৰ বোলো ভাল হৈছে। ভাল যে পৰীক্ষা মই তেনেকে অকণমান নিজকে সে সান্তনা দিছো। তোক কৈছো হেই গ্ৰুপত দিছে মেছেজ যে আমোগলে গৈ মেলিন এ হেৰিয়ৰ চমৰ পৰ্টেলত তোমালোকে নিজৰ নিজৰ মাৰ্কশ্বিট খন চোৱাগে তু ছুৱেজ তোক মানে মই তোক ক'বলৈ ভাষা নাইকিয়া, মোৰ মাথা বেয়া হৈ মানে মই হয়তো মানে, ওচ ওচট পোৱা হলে মই কাক গালি পাৰিলোঁ হেতেন ঠিক নাই সিদিনাখন।
কেলে?
মাৰ্কচ কেনেকুৱা কম দি বুলি ভাবিছ, তোক মই কোৱা মনত আছে ন মোৰ ভাগত যে সেই পেপাৰ এখন বেয়া হৈছিলে, মই সেইখনত মই ভালকে জানো কি কৰিম মোৰ বেক চেক লাগে যদিও ঠিক নাই মই তেনেকে যে তোক কৈছিলো।
অ অ মনত আছে অ।
সেইখনৰ মোৰ সেইখনৰ মোৰ মাৰ্কস টো বেছিকে দিলে। যিখন বেছিকে ভাল হৈছিলে, সেইখনত একেবাৰে কম মাৰ্ক্স দি থৈ দিছে নহয়।
বেক লাগিছে নেকি?
নাই নালাগ বেক নালাগিলে বেকলে নাপালাগে গৈ মানে তোৰ মানে হেৰিটো। ক এছ জি বি এইটো ঠিকেই হৈছে, এছ জি বি এইটো ধুনীয়া পইণ্টত আছে। কিন্তু চি জি পি এ তটো মানে দেখিলে মোৰ তোক ঘূৰাই, ত পলাবিহে কৈছো নহয়।
এছ জি পি এ কিমান ছেভেন পইণ্ট আপ আছেনে অঁ অঁ।
টি জি বি এটো নাই আকৌ
এ চি জি পি এ তো তোক গোটেইকেইটা চেমিষ্টাৰ কেলকুলেট কৰে ন।
সেইটো মোৰ মানে মাথাটো মোৰ বেয়া কৰিলে সিহঁতি মানে কি কৰিছে গম পা নাই? প্ৰতিবাই নতুন নতুন নতুন আহে ন হেৰিবোৰ পঢ়াবলে তোৰ স্কললাৰ বোৰ যে নতুন নতুন আহিব নহয়। সেহঁতি কি হয় তেহেঁতক বহীবোৰ চাবলৈ দিব সিহঁতি পাৰে মানে তোক কেনেকুৱা মাৰ্কস কমকে দিয়ে অ।
অঁ।
সেইদিনাখন মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ আৰু আমাৰ ইণ্টাৰ মানে মোৰ এইবাৰ মেচেচনেল ভাল। ইণ্টাৰনেল মাৰ্ক আমাক বাৰু ভালকে দিছে।
অ।
সেইখিনি জানো যোগ কৰিলে নে নকৰিলে মোক, এইটোৱে মানে সন্দেহে আছে।
এই কথা‌ এটা নহয় ত। এছ জি পি এ তো গোটেইকেইটা চেমিষ্টাৰ এছ জি পি য়ে যিমান আছে সেইটো ওপৰ অপেনকৈ চি জি পি এটো বনিব।
অঁ।
যে চি জি প এ টো কমিলেতো অকল এটা একজাম ইফেক্ট নপৰে গোটেইকেইটা একজামৰ ইফেক্ট পৰাকৈ। চি চি জি প টো কেনেকে ঘপকে কমি যাব।
ৰ শুনিবি গোটেইকেইটা এক্জামৰ ইফেক্ট প আমাক। কি হ'ল শুনিবি বেলেগ ডিপাৰ্টমেন্টৰ কথা নাজানো মানে ত' কি হ'ল আমাৰ। আমাৰতো যে লিটাৰেচাৰ নহয় জানো।
অঁ।
জানিব তেহেঁতি জানিবই লাগে ত চবটোটৌ তেহেঁতৰতে একদম ফৰা ফৰ ইংলিছ। কোৱা মানুহ নাই।
অ টৌ
হয় নহয় লিখাটো চবৰে। ভুল হ'ব পাৰে মোৰ মই ভাবিছিলো আগতে মইহে গৰু হৈ আছো নেকি ইংলিছত বুলি মই ভাবিছিলো দেই। কিন্তু মোৰ লগৰবোৰক চাই লৈ মই লগৰবোৰতকৈ মই ভালেই।
এ হয় আমাৰ তেনেকুৱাই হয়।
কিন্তু মানে বহুত মাৰ্কচ কমকে দিয়ে মানে মোৰ মাথাটো বেয়া হৈ গ'লগে কৈছো নহয়। অ' ত সি কথা আৰু এটা কথা শুনিবি ঊনৈছ তাৰিখে শেষ হৈছে তোক হেয়ি আঠ তাৰিখলৈ ৰিজাল্টেই দিলে। কি বহি চালেহে।
তহঁতৰ ইণ্টান চি দেখোন খতমেই হোৱা নাই।
নাজানো কি কৰে মই।